অ শুনা পাইছানে?
উম শুনিছো শুনিছো। তুমি শুনিছা নহয়?
অ শুনিছো শুনিছো। কি কৰি আছা?
এইয়া তোমাৰ এনেই ৰাস্তা ফালে অকমান ওলাই আহিছিলো ঘৰলে গৈ আছো। তুমি কি কৰিছা?
অ, এই মই তোমাৰ শুবলে লৈছিলো আৰু। বাকী ভাত পানী খালা?
উম খালো খালো তাকে এইয়া দালি, ভাজি তেনেকে আৰু। তোমালোকৰ এনে খবৰ-খাতি কোৱাচোন?
খবৰ-খাতি ভালেই ভালেই বাৰু দেই।
অ। উম আমাৰো ভালেই ভালেই। মানে মই তোমালে আজি ফোন কৰিলো মানে মোৰ বৰ গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা অকণ কৰিবলগীয়া আছিলে।
অ কি টপিক বা?
এতিয়া আমাৰ মানুহবিলাকৰ চাবাচোন টোপনিটো খুব কম আৰু
কেলে মানুহবিলাকৰ টোপনিটো কম অ বহুত
হয় এতিয়া আমাৰ ক্ষেত্ৰতে চোৱাচোন এতিয়া চোৱা ৰাতি ইমান দেৰি হৈ গ'ল আমাৰ চোৱাখন টোপনিটো খুব কমি গৈছে হয়নে নহয়?
অ', টোপনি-টোপনি টোপনিটো মোৰো মানে নোযোৱা হৈছে আজিকালি। মই লক্ষ্য কৰিছো নিজৰ কথাটো, উম।
টোপনিৰ ওপৰতে অকণমান আলোচনা কৰিম বুলি ভাবিছিলো দেই।
অ', তাকে এদত এইটো বিষয়টোতো একদম ভাল বিষয়। বাৰু আগবঢ়োৱাচোন বাৰু তুম-তুমি?
হয়, এতিয়া টোপনিৰ যদি আমি গুৰুত্বৰ বিষয়ে কবলে যাওঁ
হয়।
আচলতে টোপনিৰ ক্ষেত্ৰত কি হৈছে, মানুহৰ টোপনিতটো জীৱনৰ জীৱনত অত্যন্ত দৰকাৰী, কাৰণ যেতিয়া এজন মানুহ সুস্থ সুস্থ পৰিৱেশত থাকিবলৈ লাগিব বা শৰীৰটো যদি সুস্থ কৰি থাকিবলৈ বিচাৰে তেনেহলে মানে টোপনিটো তেওঁলোকৰ কাৰণে অত্যন্ত দৰকাৰী, কাৰণ টোপনিয়ে কি কৰে মানুহৰ মগজুতটো সুস্থ পৰিৱেশত ৰাখে, একদম মগজুটো সুস্থ কৰি ৰাখে। আৰু কি হয় মানুহৰ যেতিয়া টোপনিটো সম্পূৰ্ণ নহয়, তেতিয়া চাবাচোন মানুহৰ মগজুটো একদম উঠৰ মুঠৰ পৰিছ স্থিতিত থাকে।
হয়, হয়।
কি হয় মানুহৰ কাৰণেটো একদম, দৈনন্দিন জীৱনত তোমাৰ আঠ ঘন্টা টোপনি যোৱাটো মানে বৰ দৰকাৰী। কিন্তু কি হয়, বৰ্তমান সময়ত মানুহে তিনি, চাৰি ঘন্টা তেনেকুৱা সময় মানে খুব কম সময়হে টোপনি যায়, যাৰ ফলত কি হয়, তেওঁলোকৰ মেণ্টেলি যিটো হেল্থ সেই মেন্টেল হেল টো তেওঁলোকৰ মানে একদম বৰ বেয়া হৈ গৈ আছে।
অ'।
অ', আৰু সেই ক্ষেত্ৰত যদি চাবলৈ যাওঁ
অ'।
মানুহে সেইকাৰণে মানে দৈনন্দিন জীৱনত সাত-আঠ ঘন্টাও মানে শুবই লাগে। সেই যদি ইমান সময়ত তেওঁলোকে নুখুৱে, তেতিয়াহ'লে আমাৰ মাইণ্ডৰ যিটো মানে মগজুৰ ৰিফ্ৰেছমেণ্ট সেইটো আচলতে হ'বলৈ নাপায়।
হয়, হয়।
আৰু, আৰু সেই ক্ষেত্ৰত যদি আমি তাৰ বিপৰীত দিশে চাওঁ কিছুমান মানুহে কি হয় জোখতকৈ বেছি টোপনি মাৰে, মানে ধৰা এনেইতো নিয়মিত ভাৱে আমি মেক্সিমাম আমি আঠ ঘন্টা শুব লাগে, কিন্তু কিছুমান মানুহে কি কৰে, ন-দহ ঘন্টা মান শুই দিয়ে।
উম।
যাৰ ফলত কি হয়, তেওঁওলোকে যেতিয়া সেই টোপনিৰ পৰা সাৰ পাব
অ'।
তেতিয়া কি হ'ব, তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিব। মানে ধৰা তেওঁলোকৰ মাথা বিষাব বা গাটো একদম দুৰ্বল-দুৰ্বল লাগিব মানুহৰ এলাহ ভাহ এলাহ ভাৱ টো বৃদ্ধি পাব।
অ'।
আৰু কি হয়, মগজুতো যেতিয়া বহুত বেছি বিশ্ৰাম কৰিব তেতিয়া কি হয়, তেওঁলোকে যেতিয়া শুই উঠিব তেওঁলোকৰ মগজুতোৱে সঠিক ভাৱে কাম নকৰিব।
হয়, হয়।
সেই ক্ষেত্ৰত আচলতে, টোপনিৰ গুৰুত্বপূৰ্ণ ভূমিকা বহুত আছে আমাৰ জীৱনৰ লগত।
হয়, হয়।
উম, এতিয়া যদি আমি আৰু এফালে চাওঁ এতিয়া কি হয়, ভাল টোপনি আমাৰ কি কয় মানে মগজুটো মানে সুস্থিৰ কৰি ৰাখে। মানে কি হয়, এতিয়া যদি আমি টোপনিটো নিয়মিত ভাৱে কৰি ৰাখো। আমাৰ স্মৃতিশক্তি বৃদ্ধি পাব তেতিয়া। কি হ'ব, আমাৰ মনত ৰখা যিখিনি শক্তি, সেইখিনি বৃদ্ধি পোৱাৰ লগে লগে আমি যিখিনি দৰকাৰী কথা, সেই কথাখিনি আমি- সুন্দৰ ভাৱে মনত ৰাখিব পাৰিম। এতিয়া বৰ্তমান দেখা - দেখা গৈছে যে আমাৰ ল'ৰা-ছোৱালী বিলাকে বহুত দেৰিলৈকে নুশুৱে আৰু খুব কম শুৱে। টোপনিটো তেওঁলোকৰ পূৰ নহয়, যাৰ ফলত কি হৈছে তেওঁলোকৰ যিটো- টো মনত ৰখা শক্তি, যিটো স্মৃতি শক্তি। তেওঁলোকৰ সেইটো দিনক দিনে কমি কমি আহি আছে। তাৰ ফলত কি হৈছে, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছ পৰি গৈছে। ধৰা, বিদ্যালয়ত যদি, কিবা এটা বুজায়, সেইখিনি তেওঁলোকে বিদ্যালয়ত বুজি পায়। কিন্তু কি হয়, তেওঁলোকৰ যে টোপনিটো- পূৰ হোৱা নাই, মগজুতে যে শান্তি পোৱা নাই। ঘৰলৈ অহাৰ পিছত- কি হয়, সেই কথা খিনি তেওঁলোকে পাহৰি থাকে। তেওঁলোকে মানে সেইবিলাক- সমস্যাত ভুগিবলগীয়া হয়, আচলতে সেইবোৰ মই- দেখিছোঁ, কাৰণ মইয়ো ধৰা কিছুমান প্ৰাইভেট টিউচন কৰো ন। মই ল'ৰা-ছোৱালী বিলাকৰ সমস্যাৰ ক্ষেত্ৰত, যেতিয়া তেওঁলোকক সোধো যে তুমি এই কথাখিনি কেলে মনত ৰাখিব নোৱাৰা, মানে মই আগদিনা পঢ়াই যিখিনি বস্তু পঢ়াই পঠিয়াও পিছদিনা আকৌ সিহঁতি মানে সেই বস্তু খিনি পাহৰি থাকে।
অ',
এই ক্ষেত্ৰত মই সিহঁতক বুজাও যে, তোমালোকে ৰাতি ইমান দেৰিলৈকে এইবিলাক মোবাইল চোবাইল চাই টোপনি ক্ষতি নকৰিবা। তোমালোকে ধৰা- নিয়মিত ভাৱে টোপনিটো পুৰ কৰিবা। তোমালোকে-
উম্,
আৰু সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত কি হয়, শৰীৰৰ সকলো অংগ একদম কুমলীয়া হৈ থাকে। সেই ক্ষেত্ৰতো ল'ৰা-ছোৱালী বিলাকে আঠ ঘন্টা শুবই লাগে। আমাৰ ধৰা এতিয়া আমি প্ৰাপ প্ৰাপ্তবয়স্ক যিখিনি লোক, তেওঁলোকে ধৰা আমি আঠ ঘন্টা নুশুলেও- আমি ছঘন্টা মান শুলেও আমাৰ চলি যায়। কিন্তু এই ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আচলতে আঠ ঘন্টা টোপনি মাৰিবই লাগে। তেতিয়াহে তেওঁলোকৰ মগজুটো চাৰ্ফ হৈ থাকিব আৰু কি হয় সৰু ল'ৰা-ছোৱালী এনেও মনত ৰখা শক্তিটো বেছি। সেই ক্ষেত্ৰত ক্ষেত্ৰত যদি তেওঁলোকে টোপনিটো পূৰ নকৰে। নিজৰ সেই শক্তিখিনি হেৰুৱাই পেলাব। নিজৰ যি অভিজ্ঞতা, সেইখিনি দিনক দিনে ধৰা নাইকিয়া হৈ পৰিব। সেই ক্ষেত্ৰত চাবলৈ গ'লে আচলতে টোপনিৰ যিখিনি ভূমিকা, সেই ভূমিকা আচলতে আমাৰ মানুহৰ- জীৱনৰ ক্ষেত্ৰত মানে বহুত সহায় কৰিছে। আমি টোপনি যদি মানে ধৰা নিয়মিতভাৱে, পূৰ নকৰোঁ, আমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিব আৰু কি হয় যিবিলাক মানুহে চাবাচোন টোপনিতো খুব কমকৈ মাৰে, তেওঁলোকৰ এটা বৰ বেয়া গুণ দেখিবলৈ পোৱা যায়। তেওঁলোক যিবোৰ মানুহে মানে ধৰা খুব কমকৈ শুৱে। তেওঁলোকক চাবাচোন, কিবা এটা কথা যদি ধেমালিতে হ'লেও কোৱা। সিহঁতৰ কি হয়, খংটো বহুত বেছি। সেই কম, একদম সৰু কথাটোকে তেওঁলোকে ডাঙৰ কৰিবলৈ বিচাৰি থাকে। ডাঙৰ কৰি কৰি কৰে, লাষ্টত কাজিয়াৰ সৃষ্টি কৰে। সেইবিলাক ক্ষেত্ৰত আচলতে চাবলৈ গ'লে, টোপনিটো কিন্তু বৰ দৰকাৰী। কাৰণ- টোপনিয়ে যিহেতু মগজুত প্ৰভাৱ পেলায়। সেই ক্ষেত্ৰত খং উঠা বা অসুস্থ- তটাৰ সৃষ্টি কি হয়, এইবিলাক আচলতে একদম সাধাৰণ কথা। টোপনি পূৰ নহ'লে, মানুহৰ মগজুটো শান্ত নহ'ব। যাৰ ফলত কি হ'ব এই সমস্যাবিলাকে দেখা দিব। আৰু খং ৰাগ এই বস্তু বিলাক মানুহৰ কাৰণে বহুত বেছি বেয়া, মানুহে যিমান পাৰে। ফূৰ্তিৰে থাকিবলৈ বিচাৰিব লাগে। হাঁহি ফূুৰ্তি কৰি থাকিব লাগে সেই ক্ষেত্ৰত মানুহে টোপনি পুৰ কৰাটো অত্যন্ত দৰকাৰী। কাৰণ টোপনি পোৰ হলেহে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব এতিয়া এই ক্ষেত্ৰ ত তুমি কি ক'বা টোপনিৰ কিছুমান উপকাৰ বা অপকাৰ বিষয়ে তুি কিবা ক'বা নেকি?
অ', আচলতে মোৰ তোমাৰ ক'বলগীয়া আছে নাইকিয়া নহয়। কিন্তু ইতিমধ্যে তুমি বহুতখিনি কথা কৈয়ে দিছা গম পাইছা নাই। কাৰ বহুতখিনি কথা মই তুমি কৈ দিয়া বহুতখিনি কথা বুজিব পাৰিছো এ তোমাৰ তোমাৰ কথাখিনি বাৰু শুনি বাৰু মোৰ ভালেই লাগিছে দেই চ এতিয়া তোমাৰ যদি সেই টোপান মানে টোপনিৰ যি উপকাৰিতা সেই উপকাৰিতাৰ বিষয়ে যদি আমি চাওঁ প্ৰথমতে কি কি কৰে আমাৰ আমি যেতিয়া শুওঁ সেই টোপনিত আমাৰ কি হয় আমাৰ যি শৰীৰ সেই শৰীৰটো তোমাৰ কি হয় আহ শৰীৰটো মানে শুৱে গম পাইছা নাই। আমাৰ শৰীৰটো শুৱে। আৰু তাৰ লগতে যিটো আমাৰ মাইণ্ড আছে আমাৰ মাইণ্ডটো মানে শুৱে। গম পাইছ নে মানে বিশ্ৰাম কৰে। তাৰপিছত আৰু মানে আমি যেতিয়া শুওঁ শোৱাৰ পিছত কি হয় আমাৰ যিসমূহ তোমাৰ চেলচ থাকে যিসমূহ চেলচ আমাৰ কাম কৰি কাম কৰাৰ ফলত আমাৰ যিসমূহ চেলচ তোমাৰ ডেষ্ট্ৰয় হয়। সেই সেই চেল খি আকৌ পুনৰ তোমাৰ ৰিপেয়াৰ হয় গম পাইছ নে। আৰু সেই ৰিপেয়াৰ হোৱাৰ ফলত কি হয় আমাৰ পুনৰ পিছদিনাখনত পিছদিনাখনৰ কাৰণে পুনৰ কাম কৰিবলৈ আমাৰ গাত শক্তি আহি যায় গম পাইছা নাই শক্তি প্ৰদান কৰে তাৰপিছত দ্বিতীয় কথাতে যদি চাওঁ আমাৰ কি হ'ব আমি যেতিয়া শু বা টোপনি যাওঁ টোপনি যোৱাৰ ফলত আমাৰ কি হয় আমাৰ যি খিনি স্মৃতি শক্তি এই স্মৃতি শক্তিটো আমাৰ মানে বৃ বৃদ্ধি হয় প্ৰায় স্মৃতিশক্তিটো আমাৰ বাঢ়ি যায় তাৰপিছত কি হয় আমাৰ মনোযোগ বাঢ়ে অৱশ্যে ন আমি কোনোবা এটা কামত ভাল ভালদৰে মানে ফকাচ কৰিব পাৰোঁ কোনোবা এটা নিৰ্দিষ্ট ভালদৰে ফকাচ কৰিব পাৰো গম পাইছা নাই আৰু আমাৰ যি চিন্তা শক্তি কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো আমাৰ বহুত পৰিমণে বৃদ্ধি হৈ যায় গম পাইছা নাই। আৰু কি হয় আমাৰ পৰ্যাপ্ত পৰিমাণে যতিয়া আমি টোপনি যাওঁ মানে। ধৰি লোৱা এটা পৰ্যাপ্ত পৰিমমানে টোপনি যোৱা এজন ব্যক্তি মানে তোমাৰ মানসিক স্বাস্থ্যও ভাল হৈ থাকে আৰু শাৰীৰিক স্বাস্থ্যটো মানে ভাল হৈ থাকে গম পাইছা নাই যদি আমি নিয়মিত ভাৱে ভাল টোপনি যাওঁ মানে আমাৰ নিয়মিতভাৱে যদি আমাৰ ভালদৰে টোপনি যায় তেনেহ'লে কি হ'ব আমাৰ স্বাস্থ্যটো একদম ভাল হৈ থাকিব গম পাইছা। অ', এতিয়া তোমাৰ কি হয় কিন্তু সে তাৰ লগে লগে সমানে সমানে কি হয় সেই টোপনিৰ ফলত মানে টোপনি কিছুমান অপকাৰিতাও আছে গম পাইছা নাই।
আছে আছে।
তাত ধৰি লোৱা আমি যদি বেছি দেৰিলৈকে অ', আমি যদি শুই থাকো বা ধৰি লোৱা আমি যদি আমাৰ যদি শুৱা টাইমটো যদি খেলি মেলি হয় বা অনিয়মীয়া হয় তেনহলে কি হ'ব আমাক কিবা মানে এলেহুৱা আমি হৈ যাম আমাৰ গাটো কিবা এলেহুৱা এলেহুৱা লাগি থাকিব গম পাইছ নাই। কাম কৰিবলৈ মন নাযাব তাৰপিছত আমাৰ শৰীৰটো কিবা দুৰ্বল নিচিনা লাগিব মানে শৰীৰটো দুৰ্বলতা যেন অনুভৱ হ'ব গম পাইছা নাই আৰু তাৰপিছত কি হ'ব আমাৰ যি মানে কাম কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো তোমাৰ বহুত পৰিমাণে হ্ৰাস হৈ যাব। আৰু মানে আমাৰ স্বাস্থ মানে তোমাৰ আল্টিমেটলি কি হব একদম দুৰ্বল হৈ পৰিব গম পাইছা নাই। গতিকে সেইটো আচলতে হৈছে আমাৰ অ, যি তোমাৰ অ, শোৱা সেই শোৱাৰ আচলতে সেইটো অপকাৰিতা বুলি ক'ব পাৰি। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ উপকাৰিতাও আছে। আৰু অপকাৰিতাও আছে গম পাইছা নাই গতিকে আমি সেই তাৰ উপকাৰিতাটো বেছি গুৰুত্ব দিব লাগে আৰু সেই মানে আমি কি কৰিব লাগে বেছি সি দেৰিলৈকে তোমাৰ শুব নালাগে। তোমাৰ আমি যেতিয়া সাত ঘণ্টা, আঠ ঘণ্টামান আমাৰ কমপ্লিট হ'ব। নহ'লে আমি ধুনীয়াকে উঠি দিব লাগে মানে আমাৰ এতিয়া তুমিটো ধৰি লওক কথাটো জানাই যে কোনোবা এটা বস্তু জোখতকৈ বেছিটো সদায় বেয়া
বেয়া, বেয়া।
গতিকে সেইকাৰণে সেই টোপনি ক্ষেত্ৰতো একেই আমি সেই টোপনি, টোপনিটো আমি মানে হিচাপতহে শুব লাগে গম পাইছা নাই। ধৰি লোৱা আমি আঠ ঘন্টা তোমাৰ মেক্সিমাম শুব লাগে আৰু সাত আঠ ঘন্টা আমি শুলেহে আমাৰ আচলতে গোটেই বডটো ৰিপয়াৰ হয়, গম পাইছ নাই। তেতিয়াহে আমাৰ শৰীৰটো ৰিক'ভাৰ হৈ যায় গতিকে আমি সেই সাত ঘণ্টা, আঠ ঘণ্টাহে শুব লাগে। কিন্তু তাতকৈ যদি আমাৰ বেছি শুই দিওঁ এনেহলে কি হবগে আমাৰ শৰীৰটো তোমাৰ একেবাৰে দুৰ্বল নিচিনা হৈ পৰিব।
হয়।
কোৱা হৈ যাম। গাটো কিবা ফ্ৰেচ, ফ্ৰেচ নালাগে মানে যদি বেছি দেৰি শুই থাকো গম পাইছা। সেইকাৰণে আমি সেই আমাৰ যিমানটো মানে আমাৰ খোৱাৰ প্ৰয়োজন আমি অকল সেই সিমান খিনি খুলেই হ'ল গম পাইছা নাই।
হয়।
আৰু তোমাৰ কি হ'ব আমাৰ যদি টোপনিটো যদি কমি যায়।
অ'।
গ'লে কি হব আমাৰ কি হয় বহুত মানুহৰ তোমাৰ মানে আমাৰ মাথাত প্ৰেছাৰ পৰে, বহুত মানে সিহঁতৰ মেণ্টেলি অলপ হেৰি হৈ যায়। ডিষ্টাৰ্ব হৈ যায় এ কি হয় তোমাৰ বহুত মানুহৰ খং বৃদ্ধি পোৱা যায়। গমাইছা নেকি? কিছুমান মানুহৰ চাবাচোন একেবাৰে কথা ক'বই নোৱাৰি সিহঁত একদম খঙত তোমাৰ মানে পাগল হৈ যায় আৰু গতিকে সেই, সেইবিলাক আচলতে কিছুমান সেই ভালদৰে ধৰি লোৱা যদি টোপনি নাযায় সেই এতিয়াও মানে তেনেকুৱা কিছুমান তোমাৰ অ, অপকাৰ হ'ব পাৰে গম পাইছা।
উম।
এনেকুৱা কিছুমান লক্ষণে দেখা দিব পাৰে। তোমাৰ সেই খঙৰ তোমাৰ খংটো তোমাৰ বৃদ্ধি হৈ যায় আৰু তাৰ লগতে কি হয় আমাৰ যিখিনি স্মৃতি শক্তি বা আমাৰ যিখিনি মনত ৰাখিব পৰা যিখিনি ক্ষমতা সেই ক্ষমতাটো আমাক কমি যায় মানে তাৰ লগতে কি হয় আমাৰ যি মানসিক চাপ সেই মানসিক চাপোমাৰ বহুত পৰিমাণে বৃদ্ধি বৃদ্ধি পায় আৰু কি হয় আমাৰ বিভিন্ন ধৰণৰ ৰোগো হয়, গম পাইছা না আমাৰ যদি টোপনি, টো অনিয়মীয়া হয় নহ'লে আমাৰ সেই তেনেকুৱা ধৰণৰ বহুত সমস্যা হয় গতিকে আমি, আমি সুস্থ টোপনিৰ যাবলৈ চেষ্টা কৰিব লাগে হয়, নহয়। প্ৰতিদিনে এটা সময়ত আমি শুবলৈ চেষ্টা চেষ্টা কৰিব লাগে যাতে আমাৰ স্বাস্থ্যটো একদম ভাল হৈ থাকে আৰু গম পাইছা না। আৰু আমি শোৱাৰ পিছত আমি নিৰ্দিষ্ট টাইমত আমি উঠিবলৈ চেষ্টা কৰিব লাগে। মানে তোমাৰ ধৰি লোৱা সাত ঘন্টা, আঘন্টা হোৱাৰ পিছত আমি আৰু উজাচ আমি শুই থাকিব নালাগে। আমাৰ সাত ঘণ্টা, আঠ ঘণ্টা যদি খোৱা কমপ্লিট হৈ গৈছে। তেনেহলে আমি উঠি দিব লাগে মানে যুজবস্তি শুই থকাতটো এটা বহুত বেয়া লক্ষ্য। গম পাইছা নাই আৰু, আৰু কি কৰিব লাগে আমি টোপনিটো ভাল কৰিবলে, আমি শুৱাৰ আগত ইলেক্ট্ৰনিক বস্তুসমূহৰ ব্যৱহাৰ